অ অ অ বন্ধু কি কৰিছিলা?
অঁ আছোঁ ৰ'বা এই অকণমান এতিয়া চাহ তাহ খাই উঠিলোঁ অকণমান গধূলি তুমি খালা? অ অ আজি কিহৰ ওপৰত আলোচনা কৰিবা?
আলোচনা কৰো ব'লা
অ অ ঠিকে আছে ভাল বিষয় অ অ ভাল বিষয় এটা লৈছা। সামাজিক মাধ্যমটো আজিকালি আমাৰ মানে ইয়াৰ এৰাই চলিব নোৱাৰা হৈছে আৰু মানে প্ৰত্যেকজন মানুহৰ হাত তেহাতে সামাজিক মাধ্যম। আজিকালি, অ'হ ইয়াৰে- হয়, হয়, তোমাৰ বৰ্তমান তুমি কি কি সামাজিক মাধ্যম মানে ব্যৱহাৰ কৰি আছা?
মই বৰ্তমান, হোৱাটছএপটো আছে বাৰু, হোৱাটছএপতটো বহুত গুৰুত্বপূৰ্ণ জানাই। নেই নথি পত- পত্ৰবিলাক। চব তাতে থাকে। উম
তাৰপিছত অ হয় ইনষ্টাগ্ৰাম, ইউটিউব, হয়নে?
অ' ইউটিউব থাকে। ইউটিউবত তোমাৰ ভিডিঅ' বিলাক চা পৰা ক্ষেত- ক্ষেত্ৰতে হওক, বা যি ক্ষেত্ৰতে হওক, উম, তুমি বিশেষকৈ কোনটো অ' তুমি বিশেষকৈ কোনটো, মানে কোনটো সামাজিক মধ- ধ্যম বেছিকে ব্যৱহাৰ কৰা?
মোৰ মই হোৱাটছএপ, ইনষ্টাগ্ৰাম, আৰু ইউটিউবত মানে মই অলম- ক্লাছবোৰ চাওঁ। মই যিহেতু বৰ্তমান প্ৰতিযোগীত- তাৰ মূলক পৰীক্ষাৰ বাবে প্ৰস্তু- তুটি চলাই আছোঁ। তাৰ বাবে মানে ক্লাছ সমূহ মানে আমাৰ আহে, ইউটিউবত সেইবোৰ মানে চাই প্ৰেক- প্ৰেক্টিছ কৰোঁ আৰু। তাৰতে অনুশীলন কৰো বাকী এতিয়া অ তোমাৰ চছ, আমাৰ যিটো মানে ছ'চিয়েল মিডিয়া মাধ্যমটো। কভিডৰ। পাছ, ক- কৰোণাৰ পাছতে মানে বেছিকৈ মানে জনপ্ৰিয়তা লাভ।
উম, হয়, হয়, হয়, তাকে
অ, সেই তেতিয়া যি মানে বিভীষিকাময় পৰিৱেশ আছিল কোনেও কতো ওলাই যাব নোৱাৰা ক্লাছ শ্ৰেণী কোঠাত ক্লাছ কৰিব নোৱাৰা। সেই পৰিৱেশ দিনবোৰৰ কথা মনত পৰিলে মনটো মানে, ভয়ে লাগে আৰু হয়। তেতিয়া পৰাই। চচি ছচিয়েল মেডিয়াত তুমি ব্যৱহাৰ কৰিছ
উম, তেতিয়াৰ পৰাই মানে ঘৰত সোমাই থকা হ'ল ন। ঘৰত মানে তোমাৰ সোমাই থকাৰ পৰা তেতিয়াৰ পৰা অলপমান বেছি। ব্যৱহাৰটো বেছি বাঢ়ি গ'ল। হেহে।
অ হয় অ হয় হয় অ অ ত আমাৰ হো অশোক হেই হিচাপে সুবিধাও পাইছিলোঁ ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা অ যিহেতু আমি ক্লাছ কৰিব নোৱাৰিছিলো শ্ৰেণীকোঠাত গৈ আমি অম অনলাইনৰ মাধ্য মে দি ক্লাছবোৰো কৰিছিলো বা অফিচ অ পিছত কাছাৰীত কাম কৰা মান নুহ বোৰেও মানে অফিচ যাব নোৱাৰিছিল অনলাইনৰ জৰিয়তে, হয় হয়। এনেদৰে কামবোৰ কৰি গৈছিল আহি ক্ষেত্ৰত আমাৰ এইটো এটা ভাল দিশ আৰু সামাজিক মাধ্যমৰ আৰু কিন্তু ইয়াৰ বেয়া বেয়া দিশো আছে তাৰে ভিতৰত যদি কওঁ মানে সৰু ল'ৰা ছোৱালী খিনিৰ কাৰণে অকণমান মানে এতিয়া ভাত নাখাই মোবাইল ফোনত হ'লে এনেকোৱা ধৰণৰ পৰিৱেশ দেখা গৈছে অঁ আৰু কেনেকোৱা ধৰণৰ বেয়া হৈছে বুলি ভাবা তুমি ভাবা।
মই ভাবো কি আজিকালি মানে এই তোমাৰ ভাবা সৰু সৰু ল'ৰা- সোৱালী যোনবিলাক মানে একদম সৰু আৰু পাঁচ বছৰ তলৰ শুনিসা-শুনিসা অ এই তোমাৰ সৰু ল'ৰা ছোৱালী পাঁচ বছৰৰ তলৰ বিলাক তোমাৰ এই তেনেকে ভাত-চাত। নাখায়।
অ হয় হয় অ তেওঁলোক তাৰ ফলত তেওঁলোকৰ অ' চকুৰ মানে অকমান ক্ষতি হৈছে, হেইটো অঁ সেইবোৰ ক্ষতি হয় আৰু মানে আকৌ ডাঙৰ মানে। আমাৰ। বয়সৰ ল'ৰা ছোৱালী খিনিৰো মানে এতিয়া ক্ষতি হৈছে। সিমানে কি পঢ়াৰ সময়ত যেতিয়া মানে ম'বাইলটো উলিয়াই চ'চিয়েল মিডিয়া এতিয়া এবাৰ খুলি পাঁচ মিনিট চাওঁ খুলিম বুলি ভাবিলে মানে পাচঁ মিনিটটো গৈ কেতিয়া আধা ঘণ্টা এঘণ্টা হৈ যায় মানে এইটো ধৰিব নোৱাৰি নহয় জানো
একদম হয় একদম সঁচা কথা
তটো সমস্যা সকলোৰে লগত
সেইটো সমস্যা দেখা গৈছে আমাৰ মানে কি আৰু উঠি অহা প্ৰজন্ম বিলাকৰ আমাৰ বয়সৰো হয়
অ অ মানে অধিক সময় চচি অ অ সামাজিক মাধ্যমত অধিক সময় অ বে কৰে আৰু তাতকৈ যদি তেওঁলোকে মই ভাবো অকমান মানে অ যি বোলে জ্ঞান জ্ঞানবর্ধকমূলক ভিডিঅ' যদি তেওঁলোকে চালেহেঁতেন বা তথ্য এনেকুৱা লাভ কৰিলে তেতিয়া বেছি তেওঁলোকৰ মানে পঢ়াটো তেওঁলোকৰ অকণমান সহায়ক হয় হল হয়, বা বাহিৰা জ্ঞান
অ তাকেই সেইটোৱে ভাবো মই। আৰু বেয়া দিশ বেয়া দিশৰ ওপৰত ক' ক'বলৈ গ'লে আৰু তোমাৰ এই আজিকালি ঘৰত সোমাই থকা হৈছে ল'ৰা ছোৱালীবোৰ।
হয় হয় অ হয় হয় তাৰ তেওঁ শাৰীৰিক মানে যিটো বৃদ্ধি শাৰীৰিক বৃদ্ধি বহু মানে আগতে আমি কি কৰিছিলোঁ খেলপথাৰ আছিলে, খেলপথাৰত গৈ আমি খেল ধেমালি কৰিছিলোঁ ক্ৰিকেট। খেলে হওক ফুটবল খেল হোৱাৰ এইবোৰ আদি খেলিছিলো। তাৰ ফলত আমাৰ মন মগজ য' শাৰীৰিক বৃদ্ধি হৈছিল। এতিয়া মানে কি কৰা হৈছে অনলাইনত মোবাইলৰ গেম খ খেলে, আৰু সেইদিনা মই এটা ঘটনা শুনিলোঁ যে মোবাইলৰ কিবা গেম মানে বহুত নিয়ালে পইচাবোৰ মানে যায়। সেনেকুৱা এটা ঘটনা শুনিলো অ অ পইচাবোৰ মাক দেউতাকৰ পইচাবোৰ মানে এ এম ভৰাম
অ হয় হয় হয় হয় আজিকালি খেলপথাৰ বিলাকো উকা উকা হৈছে
অঁ অঁ অঁ খেলপথাৰ অ হয় ল'ৰা ছোৱালীবোৰ অ মোবাইলতে মানে ব্যস্ত থকা হৈছে। সেইবোৰ এটা বেয়া দিশ অ যিমানে যিহেতু তো মানে সকলো বস্তুতে ভাল বেয়া দুটা দিশ থাকেই। গতিকে আমি বেয়াখিনিয়ে আঁতৰ কৰি মানে ভালখিনি গ্ৰহণ কৰিব লাগে
তোমাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছিল নে মানে তোমাৰ গৈ আছো মোবাইলটো মানে আপোনাৰ মোবাইলটো
অ হয় হয় মোৰ মানে কি হৈছিলে মই হাই ছেকেণ্ডৰী পঢ়ি থকা সময়ত এক মানে যিটো কভিড আহিছিলে আহোতে মানে অধিক সময় সামাজিক মাধ্য়মত এনেকে অকমান সময় অ চাম বুলি ভাবো মানে অধিক কেতিয়া মানে সময়টো পাৰ হৈ যায় পিছত মানে পিছত মই মানে পৰীক্ষাৰ ফলাফলো মানে ভবামতে নহ'ল গতিকে সেইটো মই পাছত পস্তালো সেনেকুৱা টাইপত মানে কথা কিছুমান হ'ল আৰু সামাজিক মাধ্যমত অধিক সমহিয়া তোমাৰ কেনেকোৱা অভি
মোৰ একেই দিয়া তোমাৰ ক'ভিডৰ পাছৰ পৰা অলপমান মানে স্বভাৱ চলনি বোৰ অলপমান সলনি হৈ গৈছে তেতিয়া য'ত আমি মোবাইলতে আমি বহি থাকিব লগা হৈছিল স তেনেকুৱা টাইপৰ আৰু
অ অ তাৰ সলনি কিন্তু মই ভ আ এই সামাজিক মাধ্যমত এনেকুৱা সময় দিয়াতকৈ তাৰ হলে যদি চি ভাল
হেল্ল' শুনিছা
মাত পঢ়া আগতে মানুহে পইখা
উপন্যাস কৰিছিলে।
উপন্যাস কি আজিকালিটো সেইদিনা মই। কিতাপ দোকানী এজনে কৈছিলে যে আজিকালি বোলে এনে। কিতাপেই বিক্ৰী নোহোৱা হয়।
কিতাপ বিক্ৰী নহয় নপঢ়ে।
লগতে ইমান জনপ্ৰিয় জন। মানে উপন্যাস। সমূহ আছিল। ৰীতা চৌধুৰী বাইদেউৰ উপন্যাস তুমি সেইবিলাক মানে গতিকে নপঢ়া হৈছে।
অহ', বাণিজ্য মেলা তোমাৰ। তেনেকালৈ জাগাতো আজিকালি খালী দেখি। দেখিব পৰা যায়।
অহ- অহ হয় কিতাপ নিকিনা হৈছে ছ'চিয়েল মিডিয়াতে মানে সময় পাৰ কৰে। হয়', উম', এইসমূহ বেয়া দিশ আৰু তুমি এনে উপন্যাস উপন্যাস পঢ়া নে এনেকুৱা। কিতাপ বাহিৰা কিতাপ মানে।
পঢ়া যায় কিন্তু এই তোমাৰ এই সামাজিক মাধ্যমৰ পৰা অলপমান অভ্যাসটো বেয়া হৈছে মোৰ।
আহ', তাকে মানে বাহিৰা কিতাপ। পৰা অভ্যাস আছিল নে আগত।
আছিল আগতে আছিলে কিন্তু এই তোমাৰ ক'লোৱে নহয়, সামাজিক মাধ্যমে অলপমান প্ৰভাৱ পেলাইছে মোৰ। তাতেই তেনেকুৱা আৰু। সেইটোৱে।
উম', হুম', অহ', মইও বাহিৰা কিতাপ এখন এখন দুখন কৈ পৰি। ছিলো মানে এখন মই অলপ আগতে তাতে মানে মই এখন উপহাৰ পাইছিলোঁ আমাৰ এই বেলতলা মহাবিদ্যালয়ৰ পৰা। মোৰো এটা সপোন আছে বুলি, সেইখন আহ', কিতাপ কাৰণ আমিও। উপহাৰ পাইছিলোঁ। তুমি হয়তো পাইছিলা, সেইখন কিতাপ অহ', সেইখন কিতাপো মানে যথেষ্ট জনপ্ৰিয় হৈছে। অহ', সেইখন কিতাপ মই অকণমান আৰু অলপ বাকী আছে বাৰু। কৰিবলৈ উম', - উম', সেই কথাটো হ'ল আমি চচিয়েল মিডিয়াত মানে বেছি সময় অপব্যয় নকৰি তাৰ সলনি ভাল মানে দিত চচিয়েল মিডিয়াত ভাল দিশো আছে। তাৰ পৰা আমি বহুখিনি মানে কাৰেণ্ট এফেয়াৰছ, বৰ্তমান সময়ত ঘটি থকা বাতৰিবিলাক আমি পাব পাৰোঁ হয় হয়।
নজনা কথাবিলাক জানিব পাৰোঁ।
অঁ-অঁ।
আগতে সিহঁতো ইমান আাছিলে, কিন্তু আজিকালি অলপ জানিব পাৰোঁ।
ইউটিউবৰ জৰিয়তেও মানে আমি বহুখিনি মানে জ্ঞান জ্ঞান অৰ্জন কৰিব
জ্ঞান অৰ্জন কৰিব পাৰি, ভাল, হয় হয়, সেইটো সামাজিক মাধ্যম ভাল হয়।
উম-উম-উম-উম, সেইটো এটা ভাল দিশ, উম' উম', সেইটোয়ে কথা যে আমি বেয়া আহিব বেয়া দিশখিনি মানে বেয়া খিনি আঁতৰ কৰি ভাল খিনি কেনেদৰে মানে আমি আহৰণ কৰিব পাৰোঁ। সেইটোৰ ওপৰত আমি গুৰুত্ব দিলে মানে আমাৰ মানে মানে লাভ হ'ব আৰু
অ' হয়-হয় হয়-হয়, সেইটোৱেইটো এনে মইয়ো কিছুমানক কৈ থাকো মানে সৰু সৰু ল'ৰা-ছোৱালী বোলো ভাল দিশৰ কাৰণে চাব লাগে সামাজিক মাধ্যমটো, ভাল দিশৰ কাৰণে তাকে কৰিব লাগে।
হয় হয়। সেইটোৱে পৰামৰ্শ দিম আৰু মানে, আমাৰ নৱ প্ৰজন্মক বা আমাতকৈ যিখিনি সৰু তেওঁলোকক আমি পৰামৰ্শ দিব তেওঁলোকে অধিক সময় অপব্যয় ন পৰি মানে ভালখিনিত
ভাল খিনি ভাল খিনি হয় লক
ভালখিনি লওক বেয়াখিনি আঁতৰ কৰি অঁ অঁ শাৰীৰিক ব্যায়াম কচৰত বা অঁ অঁ আজিকালি জিমবোৰ হৈছে তাতে যাই সময় দিয়ক মন মন মনবোৰ ভাল থাকে
অ
তাৰহৈ কিতাপ পঢ়ক বেছি কিতাপ পঢ়া অভ্যাস গঢ়ি তোলক ছ'চিয়েল মিডিয়া দিয়া সময়খিনি
হয়। হয়। সামাজিক মাধ্যমত মানে কি আৰু অলপ সময় দিব লাগে। এয়ে আৰু। নিজৰ কামৰ কাৰণে দিব লাগে। এই এৰি দিব নালাগে। এৰি
সামাজিক মাধ্যমতো লাগিবই। উম', হয়।
অপব্যয় কৰিব নালাগে।
অ', অ', তেতিয়াহ'লে আজি আমাৰ আলোচনাটো প্ৰায় আমি শেষৰ ফাললৈ আহিছোঁ। অ', এতিয়া আমাৰ প্ৰায় আজিৰ আলোচনাটো ইমানতে আমি সামৰণি মাৰোঁ? পাছত আমি কেতিয়াবা বিস্তৃতভাৱে আলোচনা-কৰিম ছ'চিয়েল মিডিয়াৰ ওপৰত। উম', উম', ঠিক আছে নহ'লে। আজিলৈ বিদায়। ধন্যবাদ। অহ'। অ'। আহ্।